হেল্ল'।
অ' কি কৰিছ।
আছো এনে, তই।
মই এনে ৰাস্তাৰ ফালে আছিলো অকণমান। ভাত পানী নাই খোৱা বাৰু।
এতিয়ালৈকে খোৱাই নাই মানে অ' ৰাতিপুৱা ভাতে খোৱা নাই নে কি।
ৰাতিপুৱাতো খালো এই আবেলিতো অ কি দুপৰীয়াতো খোৱা নাই বনাই আছে।
নাই ৰাতিপুৱাটো কথাই সুধিছো।
অ' অ' মই বোল আকৌ দুপৰীয়াৰ কথা সুধিলি বা।
এতিয়া দুপৰীয়া ভাত খাব হৈছে নে কিবা।
সেইটোটো হয় বাৰু তই খালি নাই ৰাতিপুৱাটো।
ৰাতিপুৱা ভাত খালো অ' তই কিহেৰে খালি ভাত।
মই ৰাতিপুৱাটো হেৰিয়ে খালো কিহে খালো পাহৰিয়ে থাকিলো নহয় ৰ। তই কিহেৰে খালি।
মইনে মই ৰাতিপুৱা মানে আজি বেঙেনা ভাজি বনাইছিলে, তাপা মই ডিম এটা ভাজি ল'লোঁ, পিয়াঁজ চিয়াজ কাটি, তেনেকে খালোঁ আউ।
অ', বেঙেনা নিজৰ বাৰীৰ নে? নে কিনি অনা এতিয়া?
কিনি অনা, খেতি নাই এইবাৰ আমাৰ।
অ, অ। বাৰীত নাই কৰা খেতি?
বাৰীত কৰিছিলে এইবিলাক কিবা-কিবি, গৰু সোমাই পেলাই চব আদায় কৰি দিলে, ধ্বংস।
অ', কথাটো এটো হ'ল। গৰু বিলাকে এতিয়া এই এৰি দিয়া ছিজন যে, এতিয়া গউ, গউ এ বানহি থোৱা ছিজন নহয় যে এতিয়া খাবই আৰু গউৱে।
উম', তাকেতো। ৰঙালাও হৈছিলে ইমান ধুনীয়াকে, গউৱে গছকি-মেলি গোটেইটো মাই পেলালে।
অ', তাকেহে। আউ কিবা কি কি খেত কি কৰিছিলে তহঁতৰ নষ্ট হোৱা?
ই আমাৰ বাৰীত নে? খেতি মানে তোৰ ৰঙলাও কৰিছিলে, তাৰপা তোৰ এইবিলাক এই, ভেন্দি-চেন্দি, ফ্ৰেচ বিন।
উম',
আৰু গুমধান কইছিলে।
উম', গুমধান বা গুমধানটো বাউ খাবলে পাইছো। কিনিওআ তাকে এইবোৰ হেৰি খেতি নহয়। আমাৰ গুমধান, ত দেতাই সিনা লৈ আহিছিলে দুটামান তাৰে দুটা পুই খালো। নাই, নাই খেতি-চেতি নাই বা
এ, মানে গুমধান থাকিলে মানে গউ বাৰীত সোমাবই। গুমধানটো গওৱে খাই বহুত পায়।
অঁ, অঁ এটো হয়। এতিয়া বাকী মাটি-চাটি ৰোৱা হৈছে নাই তহঁতৰ?
বাকী আমাৰ মাটি বেছি নাই নহয়। আমাৰ খেতি উঠিবই ধৰা, আউ দুদিনমানৰ পিছত।
অঁ, অঁ আমাৰ হেই, আমা আমাৰ ৰোৱা নাই। কিন্তু আজি আমাৰ দাদাহঁতৰ ঘৰত মাটি ৰুইছে, মাট কাণে, তাতে কিবা ব্ৰইলাৰ-চইলাৰ আনি অকমান খানা এটা দি দিছে। ৰোৱনী লগাইছে।
অ', আজিয়ে হৈ যাব নে কি নু?
আজিয়ে নহয় সেহঁতৰ এতিয়া বাৰী মাটি খিনি ৰুই আছে। বাৰী মাটি খিনি ৰুই হ'লে পথাৰত আধি দি থোৱা আছে। সেইখিনি মাটি আছেই
অ', সেহতৰ মাটি খহ মানে?
মাটি খহ মানে কি হয় এতিয়া, ল'ৰাটো মাক বাপেক নাই যে। মাক, বাপেক ধুকালে সেইটো কাৰণে এতিয়া আধিলে দি থৈছে। সি অকলেতো ইমানখিনি মাটি খেতি কৰিব নোৱাৰে। আছে অলপ বাউ মাটি। এ বাইক কণ সি নিজে কৈছে। বাৰীকণ নিজে কৰা কাৰণে এতিয়া সেইখনৰ ৰোৱনী লগাইছে তালে এতিয়া মই আহি পেলাই তাক কিবা-কিবি বস্তু আনি দিবলে কৈছে। মই আনি দিছোঁ আউ আনি পেলাই এতিয়া
অ, অ। অ', তই পথাৰ গৈছ মানে?
মনে? মোৰ পথাৰ মানে কি মই এতিয়া পথাৰলে যাবলগীয়া হয়। এটো ৰাতিপুৱা এবা যাবলগীয়া হয়, গধু টু এৰাল দিবলে, তাৰপা পথাৰখনো এনে চাই আহিব লাগে। তাৰপা এতিয়া আকো তোৰ বাৰটামান বজাতো আকৌ যাব লাগে পথাৰত গউ কেইটা লৰাবলে, মেলিবলে। ইনে পথাৰত ইমান লগা নাই বাউ মা পাট ধৰিলো এইবিলাক কোৱা নাই, কিন্তু মানে এইয়া, গৰু চৰু দিয়া পা ধৰি এইবিলাকহে কৰি থকা হৈছে আৰু
তই এনে পথাৰত কিবা কাম চাম কৰিব যাৱনে নে ঘৰতে এনেই?
পথাৰত কাম চাম কৰিবলে মানে তেনেকেতো মই কৰিবলগীয়া কাম নায়ে ধৰ হয় নে নহয় আৰু সেই ভাত-চাত ভাত-পানী, চাহ-তাহ দিবলৈ যাওঁ আও।
অ', অ'। ভাত-পানী, চাহ-তাহ দিবলৈ যাওঁ।
অ', মাহঁতে বিনাই দিয়ে ধৰ,
অ', মোৰ ভাগৰ এই তেনেকুৱা দিওতি এটা আছে ধৰি ল ধৰি ল', এতিয়া কি হয় আমাৰ দেউতাই নিজৰ ট্ৰেক্টৰ আছে ট্ৰেক্টৰে হাল বাবলৈ যায় তাপা আহা লগে লগে যোৱাৰ পিছত দেউতাক ভাতটো দিবগে লাগে ৰাত পুৱা আৰু দুপৰীয়া।
উম।
সেইটো কাম, মোৰ তেনেকুৱা কাম এটা আছে আৰু নিজৰ আৰু হাল বাই থাকে এতিয়া ভাতটো নিদিলগেও নহব।
ইমান গৰম পৰিছে পথাৰ পৰা আহি তহতৰ পুখুৰীতোত গা ধুব পাৰিম আকৌ।
অ', সেইটো হয় বাও আৰু ৰ' মই পথাৰৰ গৰুকেইটা লৰাই থই আহি লওঁ আহি পেলাই তাৰপা দুইটা এবাৰ পুখুৰীতে নামিম আহিবি তই আমাৰ ফালেকে।
অ', তাকেতো আমাৰ পুখুৰীটো মানে অকলে অকলে বেয়া আপৰত যে অকণমান।
উম, এ অকলে ধুবলে ভাল নালাগে নহয় তোৰ।
আৰু ফূৰ্তিহে এইটো আৰু ন অকলে ধুই পেলাই আকৌ ভয়ো থাকে ন পানী ধৰ পানী লে কি আৰু অকণমানহে পানী মানুহৰ কি হৈ যায়।
অ', সেয়াই পানী এতিয়া অকমান পানীতে মানুহৰ কি হৈ যাব আকৌ নহয় দুটা থাকিলে ধৰ অকণমান ফূৰ্তি হয়, অকণমান সাহস এটাও থাকে যে কিবা এটা নহ'ব বুলি।
উম, আৰু ধৰ অকলে সাঁতুৰি চিঞৰ এটা মাৰিলেও ঘৰৰ মানুহকেইটা আহিব পাৰিব।
অ', ওচৰতে হলে সেইটো হয় বাৰু ওচৰতে হলে বোলে কিবা এটা হৈছে চিঞৰ এটা মাৰিলে মানুহ এটা আহিব পাৰিব।
উম।
দূৰণিত হ'লেতো কি হব এতিয়া বাকী ঘৰত ঠিকে আছে বাৰু।
অহ।
তহঁতৰ ফালে ভালে নে এতিয়া ঘৰত? অলপ দেৰিকে আহিবি আমাৰ এইফালে‌কে ওলাই, পুখুৰীত দুইটাই অকমাণ গা ধুম, মই ফোন‌ কৰিম তোলে।
উম হ'ব। বাকী তহঁতৰ ফালে কঁঠাল চঠাল পকিছে নে?
আমাৰ এইফালে কঁঠাল পকিছে, কঁঠাল সিদিনাখন
অ', কাম এটা কৰিবিচোন তেতিয়াহলে, দুটামান পাৰি থ'বি। মই যাওঁ, যাম যে আবেলি সময়ত তেতিয়া লৈ আহিব পাৰিম।
বাৰু চাব লাগিব গছত কঁঠাল আছে নে নাই এতিয়া বাৰু এনে সিদিনাখন এটা পকি পেলাই সৰি পৰিলে তাৰ পৰাই এইটো খোৱা হল আৰু। তাৰ পৰা বুবু হঁতৰ ঘৰৰ পৰাও কঁঠাল আনি থৈছিলে সে সেইটো কিবা এইবোৰ সাল মাৰি থোৱা আছিলে সেইটোও খোৱা হ'ল। না।
অ', কঁঠাল কেটা ভাল নে এনেই খাবলৈ তহঁতৰ?
খাবলে ঠিকে আছে ইমান বেয়া নহয় খাবলে ভালেই।
আম চাম চাগে হয় নে নহয়?
আম চামা এতিয়া নাই আৰু আমৰ চিজনে গৈছেগে আৰু আম এতিয়া আম নোলোৱা হৈছে আম। আম শেষেই হ'ল মানুহে এইবিলাক খাই বৈ হেৰিয়ে কৰিলে।
উম। আমাৰ মাহঁতে এই বাগানলৈ গৈ থাকে যে পাহাৰ পিনে কঁঠাল সিদিনাখন এটা আনিছিলে।
উম।
মিঠা আছে কঁঠালটো ডাঙৰ মানে আমাৰ পকাই নাই এতিয়া।
অ অ এয়ে এইটো কি আছিলে? এতিয়া কঁঠাল এইটো খালেওতো মানে ইমান ৰ'দত পতককে খাও নাই কঁঠালটো খাই দিয়াৰ পিছত আকৌ গৰমটো একদম ভৌ ভৌকে ধৰে যে।
কঁঠালটো মানে ধৰ এই ৰ'দ চ'দ কমাৰ পিছত একদম অকণমান মানে সন্ধিয়া হ'ও হ'ও সময়ত খাব লাগে।
অ এই সন্ধিয়া সময়কণত খাই বৈ মেলি একদম গৰম উঠিলেও তেতিয়া গাটো ধুই পেলাই ধুনীয়াকে একদম, কাম বন কৰিও মানুহবোৰ আজৰি হয়গে তেতিয়ালে।
অ কঁঠালটো কিন্তু সেইকণ সময়ত খাব নালাগে কিন্তু এতিয়া গৰমটো ধৰপা আমাৰ মানে সেইকণ সময়তে খোৱা হয় আৰু।
অ এতিয়া গৰমটো যিটো বাঢ়ি আছে তোৰ ধৰি ল চল্লিছ ডিগ্ৰী পঞ্চল্লিছ ডিগ্ৰী তেনেকুৱা ওপৰত চলি আছে গৰম।
সেইটোৱে।
তাতে তাতে বৰষুণ দি দি দি লগত একেবাৰে ৰ'দটো দি দিছে তাতে মানুহৰ একদম ঠাণ্ডা পৰি পৰি পুতুককে গৰমটো দি দিয়াৰ কাৰণে মানুহক পতকে গৰমটো ধৰিছে। বৰষুণ বোলে একেৰাহে ৰ'দ চলি আছে তেতিয়া অকণমান গৰমটো ঠিকে থাকে কিন্তু এতিয়া বৰষুণ দি দি মাজতে ৰ'দ দি দিছে এতিয়া গৰমতো বাঢ়ি গৈছে।
আৰু পিছত আমাৰপিনেটো গৰম যদি অকমান কমে কোনোবা এখন দেশত শুনিছো বোলে গৰমত বোলে একদম ধৰ এই ট্ৰেফিক লাইটবিলাক যে সেইবিলাক গলি গৈছে হেনো গৰমত মানুহ থাকিব পৰা নাই টায়াৰ হেনো ৰাস্তাত লাগি ধৰিছে।
অ এইেবোৰ হেই সেইবিলাক দেশৰ ম আমাৰ কি আছে আমাৰ গাঁৱত এতিয়া পুৰা গছ গছনি আছে গছ গছনি বতাহটো চলি থাকে অকণ গৰমতো তেনেকে মানে সেমেকা পৰি আছে কিন্তু এতিয়া চহৰ অঞ্চলত কি হৈছে টো গছ গছনি পুৰা প্ৰায় দেখিবলৈ পোৱা নাযায়, এই তেনেকুৱা অঞ্চলত এতিয়া মানে গছ গছনি নথকাৰ কাৰণে গৰমটো বেছি বাঢ়ি গৈছে, তাতে প্ৰদূষণো বেছি হয়। প্ৰদূৰষণত মানে এতিয়া আহ এনেও প্ৰদূষণ হলে কাৰ্বন ডাই অক্সাইড বাঢ়ি যায় আৰু কাৰ্বন ডাই অক্সাইডটোত মানে এ গৰমটো অকমান বৃদ্ধি পায়েই কাৰ্বন ডাই অক্সাইড যত বাহি থাকে তাত গোল
অলপ গৰমটো হৈছে আও।
উম উম। ঐ আমাৰ ফালেও আহিবি তই আবেলি আবেলি আগত কেৰাম এখন আছে নহ খেলিব পাৰিম গৰমত বাহৰ তলতে।
অঁহ অঁহ এতিয়া মই দিনটো এনেই ফ্ৰী কেহে থাকো তাতে গৈ পেলাই এনে কেৰমখন খেলি পেলাই সময়টো অকণ কটাব পাৰি, যাব লাগিব বাৰু।
গছৰ তলতে কেৰম খেলি ভালো লাগিব গোটেইকেইটা গোট খাই।
অ। গোটেই কেইটা গোট খাই অকমান সময়টো নষ্ট হব, এতিয়া ফোন চাই থকাতকে যদি আমি কেম বনকে খেল থাকো এতিয়া আমাৰ ওৱান কিবা এটা হেৰি হ'ব ফোনটো আজিকালি অ' অকমান ফূৰ্তিও কৰা হ'ব।
উম
এতিয়া ঘৰত বহি বহি দেখিছো আমাৰ ঘৰৰ ওচৰ ল'ৰা বিলাকে পুৰা গেম। খেলি থাকে পুৰা হেৰি কৰি থাকে তা বদলি আমি গৈ পেলাই কিবা খেলা। কাম এটা কৰো ধৰি ল বোলে এইকনতে কেৰম এখন আছে কেৰম খেলিলো। বোলে আকৌ কাৰবাৰ ঘৰত বহি পেলাই গোটেইকেইটাই লুডু খেলিলো তেনেকুৱা। বা ধৰি ল এনেকোৱা কামবোৰ কৰি থাকিব লাগে।
হাৱাও খোৱা হ'ল অকণমান ফ্ৰেচ তাৰপা তোৰ খেলাও হ'ল মনটোও ভাল লাগিলে।
অ' এই মানে এনেকুৱা হেৰিবোৰ কৰি থাকিব লাগে।
এই গেমৰ যে চিজন যে চেঞ্জ হৈ থাকে, এতিয়াতো গেমৰ ছিজন চেঞ্জ হ'ল এতিয়াতো দুটামান গেমৰপৰা নুঠেই আৰু।
অ' এহেঁতেৰ এতিয়া আকৌ বোলে এইবোৰ গেমত কিবা মাষ্টাৰ থাকে এইবিলাক হিৰৰিক যাবলগীয়া থাকে। তেনেকুৱা থাকে এইবিলাক আৰু সেইবিলাক খেলি খেলি হেৰি হৈ থাকে এতিয়া।
উম মই এতিয়া এনেই লগৰ এটা ঘৰ পিনে ওলাই আহিছো দেখিছো এটাই গেম খেলি আছে ধৰ মাষ্টাৰ উঠিবলৈ।
অ' এই তেনেকুৱাকে দিনটো দিনটো গেম খেলি থাকিলে বেয়া এতিয়া। মই আমাৰ ঘৰৰ ওচৰত এটা আছে।
অ' গেমটো খেলিব লাগে ন গোটেই লগৰ চাৰিটা পাঁচটা গোট খালে ধৰ মনোৰঞ্জনৰ কাৰণে অকমান কাচ কিবা কিবি খেলাতো বেলেগ কথা আও
অ' মনোৰঞ্জনৰ কাৰণে খেলিব পাৰি তাৰপা আমাৰ ঘৰৰ ওচৰত ল'ৰা এটা আছে মানে এতিয়া।
উঠিব লাগিব তেনেকে খেলি থাকিলেেতো নহয় ন।
অ' সেইটো কাৰণে এতিয়া আমাৰ ঘৰৰ ওচৰত ল'ৰা এটা আছে সি মানে এতিয়া কিয় তাৰ ৰিচাৰ্জ নাই ৰিচাৰ্জ নাথাকা তেনেক কাৰণে এতিয়া আমাৰ ঘৰ চৰ ল এটা আ সি মানে এতিয়া কি ক কৰে তাৰ ৰিচাৰ্জ নাই ৰিচাৰ্জ নাথাকা আজি যাৰ ঘৰত মানে হেৰি কৰিছে এই বোলে মাটি ৰুইছে সিহঁতৰ ঘৰত আহি পেলাই পুৰা মানে হটস্পট লৈ ৰাতিপুৱাৰ পৰা গেমে খেলি আছে এইটো বেয়া কথা নহয় এনেকে গেম খেলি থকাতো
তৰ ঘৰ বুলি সিহঁতৰ ঘৰত মানে
আমাৰ ঘৰৰ ওচৰত মোৰ ডাঙৰ দাদাটো বুলি যে কওঁ সেই সিহঁতৰ ঘৰত খেলি আছে
অ' ৰিচাৰ্জ নাই তথাপিও লৈ খেলি আছে ন
অ' ম‌ই এতিয়া কি কৰিছোঁ মই এইবিলাক এ তা
তোমাৰ প্ৰতি ল'ৰা ছোৱালী বিলাক কেনেকে আসক্ত হৈছে দেখিছা
অ' এতিয়া সৰু লৰা ছোৱালী পৰা ধৰিল তহঁত ডাঙৰ খিনিয়ে যদি একেৰাহে গেম খেলি থাক সৰু খিনিয়ে মন যায় সৰু খিনিয়ে এতিয়া জোনটো বয়সত ফোন ব্যৱহাৰ কৰিব নালাগে সেহঁতি সেইটো বয়সৰ পৰাই গেমত লাগি যায় বা কিবা এইবিলাক উ মোবাইলত কিবা ফিল্ম চোৱাৰ পৰা ধৰি ল এইবিলাক কিবা কিবি শ্বৰ্ট ভিডিঅ বিলাক চাবলৈ আৰম্ভ কৰি দিয়ে ডাঙৰ খিনিক দেখি দেখি শিকি গৈছে এতিয়া ডাঙৰ খিনি যদি অকমান চেফ চাইদকৈ থকা হয় বোলে উম ফোনটো আমিও নাচাও চাওখন তেতিয়া আমাৰ সৰুখিনিয়ে আমাক দেখি শিকিব ফোনটো একেৰাহে চাই থকা ভাল নহয় এনেকে অকমান মানে চেফ চাইদকে থাকিব লাগে
উম উম আৰু শুনচোন এতিয়াতো জোনখিনি আমাৰ ডাঙৰ আছিলে আমাতকে আগৰখিনি আমি সেহঁতকতো দেখিছোঁ সেহঁতি কেৰম চেৰম ধৰ কিবা ক্ৰিকেট খেলা আমি ক্ৰিকেট খেলিবলৈ আমাৰ মন যায় কিন্তু এতিয়া সৰু ল'ৰা ছোৱালী খিনি কি হৈছে মানে এই ডাঙৰ বেছিখিনিয়ে গেম খেলি থকা দেখি মানে গেমটো মানে চাই চাই সিহঁতে গেমটোৰ প্ৰতি অলপ আসক্ত হৈ গৈছে ন সেইটো কাৰণে সেই সেহেঁতৰতো নিজৰ মোবাইল নাই ন সেহঁতি মানে মাক বাপেকৰ মোবাইলৰ পৰাই মানে গেম ডাউনল'ড কৰি মানে গেম খেলি থাকে
পলাই পলাই হ'লেও খেলে মানে।
অঁ এতিয়া কি হয় আমি এতিয়া সৰু পৰা দেখি অহা আমি থাকোতেটো সৰু থাকোতে তেতিয়া যোগটো নাছিলে এতিয়া আমাৰ এইবিলাক কিপেড মোবাইল চলি আছিলে আমি সেইবিলাকত ইমান অকল ফোন কৰিবলে ব্যৱহাৰ কৰা হয় এতিয়া আমাৰ আমাৰ আমাৰ চামটো কি হ'ল উম। আমাৰ চামটোৱে কি হ'ল এতিয়া ফোন পাবলে ললে ফোন পোৱাৰ কাৰণে আমাৰ এইখিনিয়ে ফোন চাবলে ললোঁ। তাৰপিছত এতিয়া সৰু ল'ৰা ছোৱালীখিনিয়ে আমাক দেখি পেলাই ফোন চাবলে ল'লে। আমি আগতে ক্ৰিকেট খেলা দেখিছোঁ আমি এ হেতৰ লগতেটো ঘৰতনো কি কৰি সি ক্ৰিকেট খেলিবলৈ গুচি যাওঁ। আমি ক্ৰিকেট খেলিবলে গুচি যাওঁ, গুচি যোৱা কাৰণে এতিয়া আমি কি হ'ল আমি ক্ৰিকেট ক্ৰিকেটৰ প্ৰতি আসক্তিটো আমাৰ বেছি, আমি মানে সেই বস্তুটো খেলি আমি এটা আমোদ এটা পাওঁ মানে আমি ধৰি লও সেইকণৰ ঘৰৰ ওচৰত ইঘাৰটা বাৰটা ল'ৰা ছোৱালী থাকে গোটেই সোপাই গৈ পেলাই ক্ৰিকেট খেলিবলে আহোঁগে। এ সেই তেনেকুৱা হয় মানে কথাটো, এতিয়া ল'ৰা ছোৱালী বিলাক
খেলিলে